হেল্ল', নমস্কাৰ। হয় ভালে আছে?
অ', ভালে আছে। আপ
অ' মোৰো ভাল। কি কৰি আছা, কি কৰি আছা? মই ঘৰৰ পৰাই
মই ঘৰতে আছোঁ মই।
অ', শুনানা, আৰু তোমাৰ পঢ়া-শুনা কেনেকুৱা চলিছে ঠিকে চলিছে নে?
পঢ়ি আ সেয়া আৰু মানে হেটোৱে প্ৰিপেৰেচন মানে জবৰ কাৰণে প্ৰিপে এখন চলি আছে আৰু তেনেকে, এতিয়াতো কচিং-চচিং শেষ হ'ল বাৰু।
হয়, হয় জব কাৰণে বহুত প্ৰিপেচন কৰিবলগীয়া হয়তো। আৰু অ' মই ইয়াতে আৰু এজন মানুহ লগ পালো তেওঁৰ নামটো মুন শৰ্মা। খুব ধুনীয়া কথা পাতে হা। আৰু তেওঁ বহুত কিখন কিতাপো লিখিছে বোলে। তিনিখনমান পাঠ্যপুথি, উপন্যাস। ভাল লাগিলে কথ লিখা, মেলা সাহিত্য চৰ্চা কৰা মানুহ লগ পালোঁ এজন। আৰু তোমাৰ কেনেকুৱা? তুমি কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পোৱা। গল্প, উপন্যাস যিহেতু লিটাৰেচাৰতে পঢ়িছা হয়নে?
উম।
গল্প, উপন্যাস, কবিতা কি ভাল পোৱা?
উম, মই কবিতাও ভাল পাওঁ উপন্যাসো ভাল পাওঁ কিন্তু ইমান নপঢ়ো বাৰু হ'লেও ভাল পাওঁ আৰু
অ' যিহেতু উ পাঠ্যক্ৰমৰ স্নাতক পঢ়া সময়ত এইবিলাক পঢ়া হৈছিলে হয়নে এইবিলাকৰ ওপৰত অলপ হ'লেও অধ্যয়ন কৰা হৈছিলে এইটো সেইহেতুকে
উম উম অ অ হয়
তাকে। আৰু এতিয়া কচিং কিহৰ কাৰণে কৰি আছা
আমি কৰিছিলোঁ, সেইখন বাৰু
অ অ আৰু বাকী যিবিলাক কম্পিটিটিভ একজাম সেইকেইটাও কৰিব লাগিব চাগে। হয়নে? গোটেইখিনি সাঙুৰি কব লাগিব
এ পি এি কচিং কৰিলে চব কিবাৰ কাৰণে হৈ যায় টপ এক্জামৰ কাৰণে হৈ যায় কিন্তু মানে, ভালকে কৰিব লাগিব আৰু।
হয় হয়
এনেই মানে এদিন, এদিনকে সকলো ক্লাছ কৰি কিনি এনেই সামৰি থ'লে নহয় মানে। গোটেই কেইটাই মানে আকৌ বহুত বাৰ ৰিভিজনৰ দৰকাৰ হয় নহলে চব পাহৰি য যাওক
হয়, হয়।
মইতো ক্লাছ কৰিছোঁ বহুত, কিন্তু মানে ৰিভিজন কৰা নাই কাৰণে মানে বহুত কেইটা পাহৰিয়ে গৈছোঁ, তেনেকুৱা আৰু ৰিভিজন বহুত দৰকাৰ হয়।
হয়।
নহ'লে, এবাৰ পঢ়িয়ে মানে সকলো কথা মনত ৰাখিব নোৱাৰিব। বহুত দিনৰ পিছত মানে পাহৰি যাওঁ কেইদিনমানলৈকে মনত থাকে বাৰু
হয়, হয়।
আকৌ ৰিভিজনত মানে কি
হয়
উম, কিতাপকিটা মানে, বুকচ কেইটা আছে ন? এইকেইটা আকৌ ৰিভিজনৰ ৰিভিজন কৰিব লাগিব মানে
অ'।
গোটেইকেইটায়ে বুকচ কেইটা আছে।
অ'।
মাজে, মাজে কিন্তু ইমানো নকৰোঁ আৰু কিন্তু এইটো মানে কৰিব লাগিব আৰু এতিয়া। কাৰণ এনে আছে ন কিতাপ কেইটা
হয় হয়
আৰু অম্বুবাচিত যোৱা হৈছিল নে তোমাৰ।
নাই এইবাৰ যোৱা নহল।
আজিয়ে শেষ হৈছে চাগে নে কালিয়ে শেষ হ'ল।
অম্বুবাচীত তুমি গৈছিলা নেকি।
নাই -নাই যোৱা মোৰ লগৰ কেইটা মাতিছিলে কিন্তু নগ'লো মই।
মামিহতে গৈছিল নেকি।
মই গৈছোৱা নাই সেইটো মানু গ'লে মানে ফটো চ দিলেও ফটো দেখা নাই।
উম, এবাৰ বহুত কষ্ট হৈছে মানুহ আগতকে অলপ বেছি হোৱা বুলি শুনিছো।
আৰু একদম গাড়ী চাড়ী চলিব নিদিয়ে ন। একদম ওপৰলৈকে নিজেই যাব লাগিব বুলি।
উম, একদম ওপৰলৈকে নিজে খোজকাাঢ়ি যাব লাগে।
এইটো এটা ডাঙৰ কথা।
উম। আৰু এনেকুৱা কিবা এটা নহয়।
উম, আৰু মাজে- মাজে বৰষুণ দি আছে মেলিছে ৰদ দিছে। ভক্ত আৰু ভক্ত বিলাকৰ উম।
এ পাহাৰৰ নিচিনা আছে ন ৰাস্তাৰ কাষে - কাষে। অলপমান ওখ - ওখকে ৰাস্তাটো তলতে আছেগে কিন্তু শিলৰ নিচিনাকে আছে নহয় এনেকে ডাঙৰ- ডাঙৰ, চাইডে- চাইডে।
তাকে।
পাহাৰেই বাৰু নীলাচল পাহাৰ।
উম নীলাচল পাহাৰ।
উম,
টান পাইছোঁ আমাৰ হেৰিখন গুৱাহাটীখন। দুটামান নিৰ্দিষ্ট ভাৰ দি যোৱা পঢ়া হয়নে। কি ক'লে?
অ, গুৱাহাটীত বেছিভাগ পাহাৰেই আছে কৈছো।
উমহ, পাহাৰে আছে মেক্সিমাম। পাহাৰ ভাল পাওঁ বাৰু মই। যিমান কেইটা আছে গোটেইখিনিয়েও ভাল পাওঁ উম।
আমাৰো ভাল লাগে এনেকে সমতল ঘাহনিও ভাল লাগে।
তাকে গোটেইখিনিয়ে দৰকাৰ। উম, ঘূৰা মেলা ঘূৰা।
ভাল লাগে।
উম।
সি বহুত ভাল পাই কৈছো ঘুৰি ফুৰি এনেকে জেগাৰ পাই।
তাকে। আগন্তক আকৌ কত যাব পাৰো থাকে ভাবিছো। ভাল খ অলপ বিহু চ মানে ওচৰ পাজ যাব পাৰি দূৰত বিলাক অলপমান ভাল বুজা বুজি এনেকে এ মোৰ লগৰ থ কথা ঘুৰি ভাল পায় আৰু আন কিছুমান মানুহ আছে আগৰে সোমায়ে থাকে না ঘৰতে ঘৰত সোমাই থাকিয়ে ভাল পায়
উম।
শুনা পাইছা কিছুমান মানুহ লোক ঘৰতে সোমাই থাকি ভাল পায় ইমান কৰি ভাল নাপায়
হয়।
বিিক্ৰন
উম।
হব নিদা নিদা
ফুৰি ভাল লাগে বাৰু মোৰো বহুত কিন্তু আৰু এতিয়া মোৰ মই মানে নিজৰ ঘৰত নাই যে এতিয়া এইটো কাৰণে মানে উম।
নাই চব লৈ থৈছে আৰু
যদি নিজৰ সামৰ্থ অনুজনী যায় পাৰে মই নিশ্চয় যাম পুৰিম পুৰিম ভাল পাওঁ কোনেনো ভাল নাপায় মেক্সিমাম মানুহে ফুৰি ভাল পায়। নতুন- নতুন জেগা মমেট ক্ৰেয়েট। কৰি। উম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
এ প নে
তোমাৰ যি ইচ্ছা আছে
গৈছে আৰু কিন্তু
সুবিধা খনতো পাব লাগিব ন ফুৰিবলৈ ঘূৰিবলৈ, দূৰত যাবলৈ ওচৰ কিনিতো বাৰু যাও মাজে মাজে কেতিয়াবা লগৰ কেইটাৰ লগত
আৰু এনেকে ফুৰিব ঘূৰিব গলে প টকাৰোতো প্ৰয়োজন হয়।
উম
এনে ফুৰিব যাম বুলি ক'লেতো যাব নোৱাৰি আৰু ছো-ছোৱালী মানুহ ড্ৰেছ পাতিৰ পৰা ঘৰৰ পৰা সকলো খিনিতো থাকিব লাগিব এনেইটো পুৰি ভাল পালে বুলিতো যাব নোৱাৰি ন ভালতোতো পাও বহুত
উম, চবেই ফুৰি ভাল পায়।
খুবেই ফুৰি মেক্সিমাম মানুহে ফুৰি ভাল পায় কোনো মানুহ এনেকুৱা নহয় যে একদম ধুনীয়া ধুনীয়া পাহাৰত, ৱাটাৰ ফলত সাগৰত চবেই গৈ ভাল পায়, মেক্সিমাম মানুহে তাত ফূৰ্তি কৰে কিবা কৰে ভাল লগা ভাল পোৱা মানুহৰ লগত
নাই নাই নাই নাই অ
হেল্ল'
হয়। আৰু খোৱা বোৱা আজো ক'লে মাছ মাংস সকলোখিনি আছে কিন্তু বেছি মাছ মাংস খোৱা টো ভাল নহয় দেই
উম মইতো কালি খোৱাই নাই মোৰ কালি কিবা আছিলে নিয়মেই কতিিলে
অ অকবাৰে দ য
হা,
নিৰামিষ ৰখা শুকুৰবাৰে
আহ,
উম।
বেলেগ কাৰণ নহয় এইটো মোৰ মানে জন্ম বাৰ হয় সেইটো কাৰণে ৰাখো
অ বেলেগ একো কাৰণ
অ উ, জন্ম মটো বাৰ টোকে
হয় হয় ন ৰাখিব লাগে কিবা এটা নিৰ্দিষ্ট বাৰ এটা ৰাখিব লাগে
অকল এইটো বাৰেই বুলি নাই ন নিজৰ জন্ম বাৰ বটো ৰখাতটো ভালেই ব
এইটোতো এটা পবিত্ৰ দিন হয় ন এইটো দিনতে যেতিয়া মই পৃথিৱীত আহিছো এটা মোৰ কাৰণে এটা বহুত পবিত্ৰ দিনেই বেলেগৰ কাৰণে যিয়ে নহয় বেলেগৰ কাৰণে অশুভ দিনো হ'ব পাৰে
ন, না সেই স সঁচা কথা কৈছা প্ৰত্যয়কটো দিনত কিবা এটা ভাল ঘটনাৰ হৈছে প্ৰত্যেকটো দিনত বেয়া ঘটনা হয় ন প্ৰত্যেকটো জাতিৰ কিছুমান ভাল মানুহ থাকে কিছুমান বেয়া মানুহ থাকে
আ সোমবাৰ বা বুধবাৰ বুলি এইটো দিনত অকল ভালেই হ'ব তেনেকুৱাতো নহয় ন প্ৰত্্যেক বাৰতে বেয়াও হৈছে ভাল ভালো হৈছে মনেুৱাৰ
ঠিক আছে ৰাখিছো নহলে
অ', অ', ঠিক আছে অ',।